হেল্ল'!
অ ভাল।
আহ্
কি কৰি আছা?
মই ভাত কেটামান বনাই আছিলো।
এ‌ অ আহ্। ছোৱালীজনী স্কুল গ'ল?
গ'ল। গ'ল। আপুনি?
মই বনাব আহিছো হে।
অহ কিহেৰে বনাব?
মই এ ভুল আলু কাটি লৈছো। তাৰ পিছত মাছ ৰাখিছিলোঁ। মাছ ভাজো। টেঙা লগত বনাম নেকি!
উম উম
এতিয়া কিহে বনাবা?
মই দালি বনালো তাৰপিছত আকৌ হেৰি বিলাহী তেনেকে বনাও নেকি বিলাহী দি পেলাই।
অ মাচেৰে বিলাহী অ কি মাছ ৰাখিছা?
কি মাছ জানো, বেপাৰীয়ে কি মাছ দি থৈ গ'ল তেতিয়া মই নাছিলো।
উম
তাৰপিছত সেয়া
উম
কিবা ডাঙৰ কিবা মাছ ৰাখিছিলে বোলে? ৰৌ মাছে নেকি?
ৰৌ মাছ। অ মইও ৰাখিছিলো আমাৰ কেইটকাকে পালা তোমালোকৰ? তাত কেনেকুৱা দাম?
অ আমাৰ ফালে দামতটো অকমান বেছি, বেছিয়ে নেকি নেজানো মই হেৰি তিনিশ নে তিনিশ বিছ এনেকুৱা।
অ অ অ মই তিনিশকে ৰাখিছো।
অ তেতিয়াহ'লে বেছি তিনিশ বিশকে হলেও বেছি ভৰা নাই চাগে ন?
অ ডাঙৰ জাতীয়া
উম
দুঘৰে ৰাখিছো ভাগ কৰি পেলায়।
অহ
দুই কেজয়া
অ ভাল হেৰি তেনেকুৱা হলে ভাল নহলে আকৌ ঘৰত থৈ দিলেও সৰহকে ৰাখি লৈ পেলাই অসুবিধা হয় নহয় একেখিনি মাছকে।
অহ ',
খাই থাকিলেও দিগদাৰ ন?
উম', মানুহ কম ন।
কম
উম ', তোমালোকৰ কেইটামান মানুহ খহে।
অহ ',